হেল্ল'।
অ কি কৰি আছ?
এয়া বহি আছিলো এনে, তুমি?
মইও আছো এনে বহি, ইমান গৰম।
গৰম অ মই এই ফোনটো কৰো নকৰগে বোলো লগাই দিওঁ আৰু।
অ ভালেই কৰিলা এনে বহিহে আছো বাৰু। চৰবত খাই পেলাই বহি আছো ইমান গৰম। কালি এবাৰ লগাইছিলো অ মই।
অ মই সেই মিচ কলটো কালি পালো তাৰপিছত ৰাতি মানে ফোন কৰিবলৈও বেয়া পালো। তাহাহত এতিয়া পতকৰ মনত পৰিলে ফোনটাকে লগাই দিও।
অ ভালে কৰিলা।
উম।
তাকেহে। গা বোৰ কিবা ভাল লগা নাই গৰম, ঘৰতে আৰু ঘৰতে।
উম।
তাকেহে।
গৰম য়াহে ক'তনো যাবা আৰু।
ক'ত নো যাবা এ এনে ওলাই অকমান গৈছিলো এই নামঘৰৰ ফালে কিবা নাাৰী সবলীকৰণ মানে। আজিকালি যে কেম্প যে বহে গাঁৱত মানুহখিনিক হেৰি কৰিবৰ কাৰণে।
অ',
আছিলোঁ আৰু এনেই ওলাই মেলি মানে আঁতৰ পৰা এনে শুনিলোঁ আৰু মানুহবোৰ আহিছে কৈছে আৰু কিছুমান। এ এইবোৰ কৈছে আৰু কিবা এটা নিজে কৰিব লাগে যে স্বাৱলম্বী হব লাগে। বা হেৰি কি কয়? নিজে নিজৰ ওপৰত এতিয়া পইচাবোৰ কিমান পাইছে চৰকাৰৰ ফালৰ পৰা গোটৰ ফালৰ পৰা। পইচাটো নিজে নিজে মানে কিবা এটা কামত খুটুৱাই পেলাই নিজে অকমান ওপৰলে যাব মানে খৰচ উলিয়াব লাগে আৰু এগুণ কৰিছে আৰু দুগুণ ওলাওক মানে সেইটো পইচা খৰচ কৰি তেনেকে বুজাইছে আৰু মানুহ। খিনিক অ',
উম, হব। সেইটোৱে সমাজ এখন মানে বা অ, গাও এখন বা সমাজ এখন। বা মানে ৰাজ্যখন বা দেশখন সকলোৰে মানে উন্নতিৰ উন্নতি হবলেও নাৰীৰ ভূমিকাও বহুত আছে।
ভূমিকা আছে অ, ভূমিকা আছে হয়। সেইটো কাৰণে হে তেনেকে তাৰপিছত আকৌ আমাৰ গাঁৱতে মানে এনেকে বিয়া নোহোৱা ছোৱালী, আছে মানে। মানে মা লৰা এটা বায়েক এই মানে উ মানে মিলা প্ৰীতি নাই মানে বায়েক ভায়েকৰ, মিলা প্ৰীতি নাই খুব মানে অত্যাচাৰ, অত্যাচাৰ বুলি তাইহে কয় মানে আমি টো ধৰা আঁতৰ মানুহে নেদেখা নেমেলা খুব মানে নাৰী হেৰিত মানে গু উত্তৰ দি আহি আৰু তাই আহ, তাইও মানে অশান্তি হয় কয় খুব ক ভায়েকেনো কিমান সজ্য কৰিব। তেনেকেও কয়হি তাইক বুজাই মানে অ, এনেকুৱা তেনেকুৱা কৰিব নালাগে বুলি।
ভালেই কৰিছে এইটো ন' এইটো পদক্ষেপটো, ত লৈছে ভালে হৈছে প্ৰতিখন গাঁৱে গাঁৱে এনেকে যাব লাগে আজিকালি মানে বহুতো তেনেকে মাইকী মানুহ মানে মহিলা ঘৰতে সোমাই থাকিব লাগে মন গ'লেওতো ওলাই যাবও নোৱাৰে চাকৰি এটা মানে নিজ যিয়ে নিজৰ কাৰণে চলিবলৈ কিবা এটা প্ৰাইভেটত কিবা এটা পালেও ওল যাব নোৱাৰে
উম সেইটোৱে গাৱঁৰ মানুহ খিনি এতিয়া মানে সমানে গুৰুত্ব দিব লাগে অ
আৰু এতিয়া এনেকুৱা যে কিছুমান মানে এনেকুৱা পৰিয়ালত চাবাচোন তুমি ল'ৰাটো জন্ম হ'লে যিমানটো এটা ফূৰ্তি মানে ছোৱালীজনীৰ জন্ম সদায় কিছুমানৰ মনটোৱে বেয়া লাগে যে ছোৱালী শেষ হল বুলি সেইটো সমান শিকাৰ দিব লাগে আৰু ল'ৰা ছোৱালীক
উম আজিকালি সেইটোয়ে বুজাইছে মানে ছোৱালী লৰা যে দুইটা যে সমান সেইটোয়ে মানে বুজাইছে আৰু
কৰিব নোৱাৰা কামেই দেখোন ছোৱালীয়ে কৰে এ লৰা নথকা ঘৰত ছোৱালীয়ে উম এখন ঘৰ চম্ভালি আছে
চম্ভালি আছে আজিকালি চব বোলে লৰাই
চব কাম সমান ইহোৱা নাই ছোৱালীয়ে কৰা খিনি যে লৰা কৰিব ন বুলি কথা নাই নহয় কিবা এটা বিপদ আপদ হলে ছোৱালীজনী নথাকাত লৰাটোৱও কৰিব লাগিব এতি লৰা কামজনো আমি মতা মানুহৰ কামজনকো একে মে নকয় এতিয়া গৰু গৰু চৰু সেই কৰা মেলা গাখীৰ খিৱা পৰা ধৰি গৰু লোৱা মানে গৰু ছাগলী বোৰত এতিয়া দেখোন মাইকি মানুহোও লাগে
লাগেতো
এতিয়া এনেকুৱা কিছুমান মাইকী মানুহ আছে এতিয়া এনেকুৱা কিছুমান তোমাৰ মাইকী মানুহ আছে, যিয়ে কোৰো মাৰে। অ', শুনিছা নে আমাৰ ঘৰ, মই বহি থকা ওচৰতে ডাঙৰ সাপ এডাল নহয়! উম। একদম মই মানে তি তি তিকে মাতি আছে, তাৰপিছত ঘূৰি চাইছোঁ সাপডাল ঔ।
আজ, এই, এইবাৰ মানে তোমাৰ, সাপৰ পৰিমানটো একদম বহুত বেছি।
অ', তোৰ, বহুত দীঘল গ'ম পাইছা নাই?
এই, মই সেইদিনাখনেই ছাগলী ল'ৰাবলৈ গৈছোঁ। ছাগলী ডাল, ছাগলীজনী ল'ৰাই পেলাই খুটিটোত তেনে কে মানে সেই হাতুৰিটোৱে মাৰা দিছোৱেই একদম ফউচ্ কে মাতিছে নহয় সাপডালে। উ কিছু সময় কবা দৈ আহি এইটো চাইড পাইছোঁ মানে এ, হেয়ি পা মানে ইমান সাপ হৈছে বা!
তাকেহে। গম পাইছ নে নাই, সাপবোৰ। ই, ইমান আৰু আমাৰ গাঁওবোৰত ইমান সাপ চাপ নোলায়? এতিয়া যে বহুত সাপ হেৰি হৈছে, ওলাব লৈছে।
অ', মই সেই, সেইদিনাখনি আকৌ মানে তোমাৰ এই, এইটো ৰিচেন্ট প'ৰহি কাহিনী। তাৰপিছত, তাৰ আগতো এনেকে ছাগলীজনী লৱাবলে যাওঁতে তোমাৰ একদম সাপটোৱে মানে জজ লয় আনহাতে কি এনেকে ফেনা তলি আছে মানে দেই। ত' মই ভাবিছোঁ, সাপটো মই ওচৰৰ পৰা দেখা নাই, চাও। তাৰ পৰা চাই চোৱা ফুচ ফুচাই আহিছে নহয়। তাৰ পৰা ঘৰত কৈছো সি দিতাক দেতাই কৈছো নহয় দিটাই বোলে খেদি আহে বোলে ফেনাখন মেলিলেহে বোলে চকুুৱে দেখে নহ'লে বোলে নেদেখেইবোৰ
অ' কিবা এই টি ট কে মাতিছে কিবা এই গুলি, চেগুলি ধৰিলে মাতে যে তাৰ পাছত ম চাই দিছো।
কিবা সাপৰ পৰিমাণ বেছি উম'। সেয়হে সেইটোয়ে নাৰী আমি নাৰীৰ কথা পাতি আছিলো।
অ' নাৰীৰ কথা পাতি থাকোতে সাপ ওলালে আকৌ।
তপা সেইটোৱে আজিকালি মানে কি ল'ৰা-ছোৱালী বিলাক যে এ কিছুমানৰ ছোৱালী হৈ থাকিলে বা এজনী ছোৱালি আছে ধৰা। আছে দ্বিতীয়জনীও ছোৱালীয়ে হ'ল এ সেইবিলাকৰ মানে আজিকালি ঘৰৰ হেৰিবিলাকো অলপ। মানে ঘৰৰ মানুহ, মানুহ বিলাকৰ গাঁৱলীয়া মানুহ বিলাকৰ মানসিকতাটো কেনেকুৱা মানে? সেই ল'ৰা এটাহে নহ'লে কিবাহে নহ'লে মানে সেইটো সেই সেইবিলাক কথাকে মানে বুজ। বলে আজিকালি এটা কেম্প দিছে চৰকাৰে সেইটো ভালে কৰিছে বাৰু।
আৰু এনেকুৱাও আছে তোমাৰো ঘৰৰ কিবা সিদ্ধান্ত সিদ্ধান্ত হওঁক মানে তোমাৰ এইটো উচিত সিদ্ধান্তে হওঁক বা অনুচিতে হওঁক কিন্তু মাইকী মানুহে তাত সিদ্ধান্ত দিব নোৱাৰে। মতা মানুহটোৱে লাগিলে উন্মচিতেই দিয়ক। মাইকী মানুহজনীয়ে যদি উচিত সিদ্ধান্তও দিয়ে এ মাইকী মানুহ বুলি মানে। হেৰি কৰা হয় আৰু সেইকাৰণে দুইজন দু তাই মাইকী আৰু মতা যোনেই নহওঁক ত' সমানেই অধিকাৰ থাকিব লাগে। সমানে মানে হেৰিটো একেই হ'ব লাগে।
হ'ব লাগে। সেইটোৱে চবকে সময়
কিছুমান তোমাৰ বেলেগ কথা নকওঁ এই নিজৰ গিয়ক মানে নিজৰ মত মতা মানুহজনেই মাইকী মানুহজনীক আগবাঢ়িবলে নিদিয়ে বেলেগৰ ভয়ত
নিদিয়ে আৰু সেইটো সেইটো যদি ঘৰৰ মানুহজনে কৰে বেলেগ মানুহ বিলাকে মানে তোমাৰ ক'বলে মানে কোনো মানে তোমাৰ একো আশংকা নকৰে মানে কৈ দিব কথা টো আমুকটোহে তো তামুকটোহে বুলি কৈ দিয়ে উম
সেইটোৱে উম এখন দেশখন খোজ দিব থাকিবলে মাইকী মানুহৰো বহুত প্ৰয়োজন আছে নাৰী শক্তি, নাৰী শক্তি কিমান? এতিয়া আমাৰ দেখোন, দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাষ্ট্ৰপতিগৰাকী। গৰাকীয়েটো উম'। অহ, ৰাষ্ট্ৰীপতি গৰাকীয়েটো হেৰি নাৰী হয়। তেওঁনো কেনেকে এখন দেশ চম্ভালি
চম্ভালি আছে, আৰু নাৰী মানে এনেকুৱা এটা ওপৰ শক্তি আছে। জানো চব ফালৰ পৰা মানে চব চম্ভালিব লাগিব তোমাৰ। উম' আৰু নাই নহ'লে দেখোন এ নাৰী নাথা আৰু তোমাৰ প্ৰজন্ম কেনেকে বৃদ্ধি, উম প্ৰজন্মটো কেনেকে বৃদ্ধি হ'ব বাৰু যদি নাৰী শক্তি ইমান দুৰ্বল, দুৰ্বলেই তেন্তে হ'লে কেনেকে কে এটা প্ৰজন্মৰ পিছত এটা প্ৰজন্মৰ সৃষ্টি হ'ব, বা কেনেকে পৰিয়াল আগবাঢ়িব। ব। সেইবোৰে কথা।
সেইটোৱে।
বিশেষকে গাওঁবিলাকত হোৱা দেখা যায় এইবোৰ, টাউনত টো আজিকালি ধৰা
চবতে আছে অহ, গাঁওখনৰ নামটো পতককে ওলাই। টাউনৰ খিনি মানুহে নেদেখে কিন্তু, গাঁওৰখিনি পতকে দেখে মানে তোমাৰ চবত। কি, এতিয়া অলপ কমিছে আগতকে। আগতেটো এইটো বহুত দি, মানে আগৰ পৰাই এইটো প্ৰথা মানে এইটো পথাৰ নিচিনাই হৈ আহিছে আৰু। নাৰী গৰাকী সদায় পুৰুষৰ তলত মানে।
উম' আজিকালি চব। সমঅধিকাৰ দিব লাগে।
ছোৱালী মানুহ বহুত দিন লৈকে। থাকিব পাৰে বিয়া ঘৰত মানে বিয়া নোহোৱাকে, কিন্তু আগতে বিছ বছৰ হোৱা মানে বুঢ়ী হ'ল আৰু। ষোল্ল বছৰ হ'বলে পায় নে নাপায় তেনেকুৱাত, বিয়াই দি দিয়ে নহয়।
অহ'। কে। উম'। আইন খন ভালে হৈছে মানে এতিয়া বুজা মানে বুজাটো মেইন হয়, বুজাই দিছে কাৰণে মানুহখিনি অলপ বুজিছে। নহ'লে নাৰী শক্তিৰ ওপৰত মানে আজিকালি বেছি হে ইয়াতে। নাই শক্তিৰ ওপৰত নহ'লে ইমান হেৰি নাই।
উম' আৰু এতিয়া যৌতুক লৈ পেলাইও, কিমান হেৰি কৰে মাইকী মানুহৰ যে।
উম' আজিকালি সেইটো প্ৰথাতটো একেবাৰে উঠাই দিলে। আজিকালি যদি সেইটোত ধৰিবলৈ হয় আৰু। সেইজন মানে জেললৈ যোৱাটোৱে
যৌতুকক লৈ পেলাই মানে বেয়া ব্যৱহাৰ কৰা।
আছে অহ। আৰু আজিকালি তোমাৰ আগতেতো তোমাৰ বাল্য বিবাহ। এতিয়াতো অকমান কমিছেই। মাজতে আকৌ আঁচনি এটা উলিয়াইছিলে ঊনৈশ বছৰ নহ'লে বিয়া হ'ব নোৱাৰে। কিবা এটা বুলি। এতিয়া আকৌ দেখোন একেই হৈ পৰিলে। গৈছে ছিলে নহয়, উম।
মই তক মোৰ লগত সোমাই আহিলি। ।
উম'। মাজতে হেৰি লৈ গৈছিলে, কিন্তু চলি থাকিলে প্ৰথাটো চলি থাকিব লাগে তেতিয়াহে মানে মানুহৰ হেৰিতটো থাকে। থাকে উম। নহ'লে তোমাৰ হেৰি সেই মানে। অহ, ভয়টো নোহোৱা হৈ থাকে আৰু। সেইটো কাম কৰিবলৈ দ্বিতীয়বাৰ মানে হেৰি তোমাৰ ভয়টো নকৰা হয়।
উম, ন অকলমান মতৰ মানুহ খিনিকাত দুখ দিওলা আৰু কিছুমান মাইকী মানুহো দি হেৰি থাকে বাৰু। উ
উম, এ দুইটা সমানে হব লাগিব। উম, সেইটোৱে। সমান অধিকাৰ দিব লাগে আজিকালি চবকে সেইটোৱে আৰুওঁ কথা।
এইবোৰ পাতিও লাভ নাই একেই।
নাই চব-চব
আমিতো বেলেগ একো কৰিব নোৱাৰো কথা পাতিব পাৰো বা এইটো সেইটোয়ে মানে চবে। বুজিবাব লাগিব প্ৰতিখন গাঁৱতে ধ আহিব লাগিব উম, হ'ব দিয়া তেতিয়া উম বাৰু।